শুনিছ নে?
হেল্ল'
শুনিছা?
অ' শুনিছোঁ।
কি কৰি আছা?
আছোঁ
অ',
এই মাত্ৰ ভাত‌ খাই উঠিছোঁ।
কি চবজি?
আপুনি কৰি আছা?
মই বহি আছোঁ এনে?
অ',
কি চবজি
চবজি?
অ',
মূলা, আলু আৰু গাহৰি মাংস।
অ' অ' ভালেই দেখোন।
অ', তোমালোকৰ কি আছিলে চবজে?
আমাৰ এই, এইবাৰ মানে পাপাই পপায়া আলু।
আৰু চয়াবিন ভজা।
অ',
অ',
হয়।
কি কৰি আছা?
আছো এনে এয়া বহি আছোঁ গৰম বতৰ আৰু কি কৰিম।
উম, উম।
ফেন লৈ আছোঁ মানে।
উম,
সিফালে কেনেকুৱা গতাও?
বতৰ ন?
অ' অ'
বহুত গৰম ফেন নলোৱাকৈ মানে থাকিবওঁ নোৱাৰা নিচিনা গৰম।
অ' হয়, হয় চব জাগাতে গৰম মানে এতিয়া।
অ'গৰমেই হয়।
গছ-গছনিবিলাক মানে কমি গ'ল না।
উ,
মানে বহুত তাত কতা হ'ল আৰু কাটি পিনি মানে ৰোৱা নহয়।
উম।
ৰুবা লাগে মানে।
উম, উম, উম, চব জোগাতে মানে গছ কিবা কাঠ কাঠৰ কিবা লগা হৈ গ'ল ন' সেইকাৰণে মানে মানুহ বিলাকে চব কাটি পেলাই ন'। ফাৰ্ণিচাৰ হ'ওক বা ঘৰ বনোৱা কিবা কিবি। টো বনোৱা চবতে মানে কাঠৰ প্ৰয়োজন হৈ আহিল না সেইকাৰণে মানে মানুহ বিলাকে গছ বিলাক কাটি পেলাই। নিজৰ কামত উ, ব্যৱহাৰ কৰি
উম।
উম। এ য'ত নেকি গছ-গছনি বেছি আছে, তাতে মানে ঠাণ্ডা হয় অলপ হ'লেও।
অ', বৰষুণ ক'মি গ'ল খেতিবিলাক প্ৰব্লেম এতিয়া।
অ'।
খেতিয়কবিলাকে কি কৰি খাব আৰু আমিও কি খাব। খেতি যদি নহয় ধান যদি নোলায়। আমি কি খাব, এনেকা আৰু কথাটো।
অ', এইটোৱে প্ৰব্লেম হৈ গ'ল ন'।
হম।
মেইন কাৰণটো হ'ল এইবিলাক মানে গছ গছ কমি যোৱা এইটোয়ে ন'?
উম।
উম। ৰুবলৈ টান পাওঁ না আমি চব। কাটিবৰ কাৰণে ইজি হয়, নিজৰ কামৰ কাৰণে মানে ব্যৱহাৰ কৰিবৰ কাৰণে, মোৰ চব সময় এনেকুৱাই কাটা হৈ গ'ল ন' আৰু গছ-গছনিও আজিকালি মানে পাহাৰৰ ওচৰতে বেছি নাথাকাই হৈ গ'ল ন'?
উম।
চব মানুহে তাতে পাহাৰৰ ওচৰত গৈ মানে ঘৰ ঘৰ বনাই তাতে থাকিবলৈ গ'ল। অ', থাকিব ল'লে। সেইকাৰণে মানে গছ-গছনিবিলাক কটা বেছি হৈ গ'ল।
হয়, হয়।
উম।
ইফালে তোমালোকৰ চাইডত এ বাগান এনেকা আছে নে নাই, গছ-গছনি ৰুোৱা বাগান?
বাগানতো আছে কিন্তু বহুত ক'ম। সেইবিলাক মানে অ', ৰাবাৰ ৰাবাৰ বাগান আছে বহুত।
অ'।
চাহৰ বাগান কৰি আছে। চাহৰ বাগান কৰি আছে। উম বেলেগ বাগান এই বিলাক কি গাম্বাৰী গাম্বাৰী গছৰ বাগান আছে কিন্তু বহুত কম। তামোল অ তামোল আছে। তামোল চবৰ ঘৰতে মানে অলপ হ'লেও থাক থাকিবয়ে তামোল বাগান। উম।
আৰু বেলেগ এনেকুৱা মানে নাই নেকি বেলেগ বাগান?
বেলেগ শিশুন আছে ক'তবা ক'তবা বহুত কম মানে মানুহ বিলাকে
ইফালেতো গছৰ নাম বোৰ মই বেছি নাজানোঁ হ'লেও এইবিলাক মানে গাম্বাৰী। আৰু তিতা চাপ এইবিলাক আছে।
উম।
উম গৰৈৰ না কি কয় এইবিলাক মই মই নাজানোঁ বেছি আৰু মানে ঘৰত মানে যোনবোৰ ফল বিলাক খাই নে সেইবিলাক
উম।
যেনেকে কঁঠাল। আম।
উম।
আৰু নেমু।
লিঠুকু, লেচু, আমলখি। সেইবিলাকেই আৰু ন আৰু কমলা।
উম।
উম এইবিলাক আছে, উম। কঠাঁল আৰু আম মানে চবৰ ঘৰতে পাব নিচিনাই।
উম।
আৰু বাকী গছ বিলাকতো মই বেছি নাম নাজানোঁ।
বাগান তেনেকুৱা বনোৱা নাই বাৰু বহুত কম আছে, আছে হ'লেও।
এৱ।
কাৰোবাৰ বাগানত মানে এনেকুৱা তামোল বাগান কিবা বাগান তেনেকুৱা আছে ন তো। অ মানে কোতবা কোতবা তেনেকুৱা উম মানে আঠিয়াল চাইড বিলাকত মানে গাম্বাৰী গছ কিবা কিবি তেনেকুৱা মানে বেলেগ বেলেগ ধৰণৰ উম গছ ৰুই থাকে, হ'লেও কম।
এনেকাই আৰু থাকে মানে এইবিলাক ৰুব লাগে। গছ-গছনি থাকিলেহে মানে ঠাণ্ডা হয় অলপ য'ত নেকি গছ-গছনি বেছি থাকে তাতে অলপ হ'লেও মানে বতৰটো নৰ্মেল হয় আৰু। আৰু বৰষুণবিলাকো আহে। সেইটো আজিকালি আৰু কি ক'ম বহুত জেগাতে মানে। কমি গ'ল, নায়েই আৰু। আৰু যেতিয়া কাটিব মানে এইবিলাক মানে ৰুইনি নিদিয়ে না।
উম।
আকৌ ৰুব লাগে মানে।
উম।
কাটিৱা জানে আৰু এইফালে ৰুবা নাজানে সেইকাৰণেটো আৰু
উম, উম, উ গছ বিলাক মানে এতিয়া গাঁও এৰিয়াতহে আছে অলপ। টাউন বিলাকতো মানে আগতে আমাৰ মানে ওদালগুৰি টাউনতো ন বেছি গৰম হোৱা নাছিলে আমাৰ। কাৰণ তাতে অ ৰাস্তা কাষ কাষতে মানে
উম।
কিন্তু এডাল দুডাল হ'লেও গছবোৰ আছিলে সেইকাৰণে মানে গৰমতো চাহ তেনেকুৱা পোৱা আছিলে, এতিয়াতো মানে এটা চাইট ত মানে আপগ্ৰেড হৈ গ'ল এটা চাইডত মানে বিয়া নিচিনাই হৈ থাকিল ন। উম এতিয়া চব পাকা হৈ গ'ল। এইফালে চি চি ব্লগ কিবা কিবি এনেকুৱা বনাই মানে দেখাটো চাফা দেখা পায়, এটা চাইড মানে ভালে ভালে দেখা পায়। কিন্তু গছ-গছনি কাটা চব, সেইকাৰণে মানে গৰমো বেছি হৈ গ'ল। দেখাত ধুনীয়া হ'লে কি হ'ব ন। মানে গৰমত যদি সহ্য কৰিব নোৱাৰা নিচিনা মানুহ বিলাক হৈ যায় এতিয়া, সেইটোৱে আৰু এটা প্ৰব্লেম।
অ।
দেখাত মানে চাফা চফা লাগে চবফালে মানে পাকা হৈ গ'ল উম মানে ধুলা বালি ইমান নাই।
উম উম।
কিন্তু গৰম অভাৰ হৈ গ'ল। সেইফালে কেনেকুৱা?
ফালিও এনেকাই মানে ইমান গছ-গছনি নাই। গৰম মানে
উম।
সেইয়া আৰো কিছুমান আৰো কিছুমান লাগাৰ কাৰণে কিছুমান কাটি গছ
উম কমে গল ন চবতে এনেকোৱায়ে।
উম আৰো বেলেগৰ যিটো বেলেগৰ সম্পত্তি না যেনিবা বেলেগে ক'বও নোৱাৰে।
উম নিজৰ নিজৰ না নিজৰ নিজৰ মাটিত নিজ নিজে ৰুই গৈছে উম।
নিজে জানিব লাগিব আৰু সেইবোৰ মানে নিজে জানি পিনি, জানি বুজি এ ৰুবা লাগিব।
উম।
আৰো এনেকাইে আৰো আমাৰ গভমেণ্টবিলাকো এনেকাই। বাগান-চাগান বনাব লাগে য'ত মাটি আছে গছ ৰুব লাগে উম গছ ৰুব লাগে আৰু ৰাস্তা-ৰাস্তাও ৰুব লাগে।
উম!
আৰু লাগে আৰু মানে।
উম!
তাকে বহুত গৰম হৈ যায় না।
উম!
ট্ৰেফিক এনেকুৱা হ'লে মানে জাম হৈ গ'লে। খেতিত বহুত মানে কষ্ট হয় ক'ত কি কৰিম? তাৰমানে তেনেকুৱা হয় ৰ'দত মানে। এনে হ'লেও বেছি মানে গৰম হয়।
উম!
শিকোৱা।
এনেকুৱাই হৈ গ'ল আৰু আজিকালি মানে গছ-গছনিতো কমি গ'ল ন গৰমেই পায় আৰু চব জাগাতে।
বহুত গৰম মানে।
উম।
আৰু পানী বিলাকো আজিকালি মানে নাহে-নাহে কাৰণে কিছুমান মৰি গ'ল মানে কিছু কিছুমান জাগাত পানী নাহাৰ কাৰণে।
উম! সেইটো মানে গছ-গছনি কমি যোৱা কাৰণতো বৰষুণ নাহা হৈ গ'ল নহয় সেইকাৰণে মানে ৰুই থলেও মৰি যোৱা এনেকুৱা হৈ থাকে আৰু ন।
পানী নাথাকিলে আৰু গছ-গছনিয়ো জীয়াই নাথাকিব ন।
উম!
অহ! পানীটো আৰু আহিবলৈ মানে ইনভাৰমেণ্টটো বতৰটো ভাল হ'ব লাগিব। পলুচন বিলাক কমিব লাগিব, পলুচনটো আৰু লে লেতেৰা হ'লে কেনেকা আহিব হয় আৰু।
উম!
ত' পিছে আমাৰ টাইমো হ'ল আমি ইয়াতে ৰাখোঁ।
অঁ! দে
দে